অ', কোৱা।
পিছত কি হ'ল? এ এয়া বহি আছোঁ।
অ', দোকানৰ পা গ'লা নেকি ঘৰ?
দোকানৰ পৰা জাষ্ট অলপ আগত আহিলোঁ ঘৰ।
এই বঢ়িয়া, ভাত পানী খালা?
ভাত পানী খা খোৱা নাই, মানে বনাইছে, অলপ দেৰি হয়। নাই, ডেইলী মোৰ খোৱাত তো অলপ টাইম টেবুলটো অলপ হেৰি খেলি মেলি অলপ দেৰিকেই খাওঁ আজি বনাইছে এনে ভাত, অলপ পিছত খাম আৰু।
অ', মানে দেৰি হয় সদায় খাওঁ খাঁওতে ন ভাত?
দেৰিকে খোৱা ৰাতিপুৱাৰটো দেৰি হয়, ৰাতিটো দেৰি হয়।
আচ্ছা, খোৱা বোৱাটো টাইম টেবুল কৰিব লবা আকৌ নহ'লে বেমাৰে ধৰিবগে।
সেইটোতো আছেই, মোৰ অভ্যাস হৈ গল যে। এতিয়া এ সদায় এনেকুৱা এতিয়া অভ্যাস হৈ গ'ল দেৰিকে খাই।
খোৱা বোৱাটো আৰু টোপনিটো সদায় একে টাইমত কৰিব লাগে, নহ'লে বডিৰ কাৰণে বহুত বেয়া মানে। স্বাস্থ্য হেল্থত মানে বহুত প্ৰভাৱ পৰে ন।
এইটোৱেতো।
পিছে এতিয়া কি কৰি আছা কি?
এতিয়া বহি আছোঁ, তুমি?
মই এনেই বাগৰি আছোঁ, বিচনাতে। কি কৰিম আৰু মোবাইলটো চাই চাই এনেই বিচনাতে বাগৰি আছিলোঁ।
অ' অ' অ'।
উম।
অলপ পিছত হেৰি ফাৰ্মিংৰ কথাটো যে পাতিছিলোঁ আমি। এইটো কেনেকে কি মই বুজাই দিয়াচোন, বুজা নাই ভালকৈ।
তোমাৰ এতিয়া কোনটো ক্ষেত্ৰত এই মাছৰুম খেতিটো?
মাছৰুম খেতিটো অ', সেইটোয়েই বুজা নাই ভালকৈ মই।
বুলি ভাবিছা নেকি?
কৰিম বুলি ভাবিছিলোঁ।
আচ্ছা, তেতিয়া তোমাৰ ধৰা এই মাছৰুম খেতি কৰিবলৈ প্ৰথমটো তোমাৰ ধৰা স এই ৰুম এটা লাগিব, ঠিক আছে এই বেছি ইমান খৰচ নহইগে মানে।
কিমান মান পৰিব, তথাপিও এটা আইডিয়া।
হা তুমি ধৰা বেছি এতিয়া ধৰা, এটা ৰুম বনাওতে চাটাই বেৰা দি ৰুম বনালা।
হয়।
তাৰপিছত তুমি ধৰা এই বতাহ সোমাব নোৱাৰাকে তিপাল দি দিলা।
হয়।
আৰু টিংটো এনেকুৱা লগাব লাগিব যাতে তোমাৰ হেৰি টেম্পেচাৰটো গৰম নহয় মানে ৰুমটো বুইছা, যদি গৰম পৰে ন তেতিয়া হ'লে মানে মাছৰুমটো মানে বেয়া হৈ অ', তুমি মানে সেই কৰিব লাগিব টিঙত যিটো মানে চালি লগাব হয়তো মাটিৰ চালিটো লগাব লাগিব আৰু সময়মতে মানে পুৰা ওপৰত পানী ঢালি থাকিব লাগিব।
মাটি চালি মানে কি, এইটো জুপুৰি ঘৰৰ নিচিনা নেকি?
নহয়, এই যে তোমাৰ মাটিৰ টিং এটা নাপায় নেকি?
অ', আচ্ছা মাটিৰ টিনটো।
অ', সেইটোত সেইটো টিং লগাব লাগিব আৰু দিনটোত মানে এবাৰ বা দুবাৰ যেতিয়া বেছি গৰম পৰে, তেতিয়া তুমি মানে টিঙত পানী ঢালিব লাগিব মানে ওপৰত। তাতে ৰুমৰ টেম্পেচাৰটো মানে যিমানটো দৰকাৰ হয় সিমানটো বনি থাকেগে।
এতিয়া এ চাইডৰ বেৰটো টিঙতে টিনত দিব লাগিব নে বেলেগ বেলেগ দিবিলে হ'ব!
চাটাই বেৰা দিবা চাটাই বেৰা দি এই যে তোমাৰ ক্ৰচ টাইপ যে চাটাৰ বেৰাটো আছে নহয়!
হয়, হয়, হয়, এইটো।
বৰ্ফি টাইপৰ তেনেকে দি পেলাই তুমি তিৰপাল লগাই দিলা।
তৰোৱাল লগাই দিলে হ'ব, তেতিয়াহ'লে মানে গৰমতটো ইমান ন
অ', গৰমতটো নপৰিব আৰু তোমাৰ হেৰি
খালি গৰমটোহে বচাব লাগে।
অ', গৰম পৰা বচাব লাগিব আৰু তোমাৰ সেই পানী-চানী নোসোমোৱা কৰিব লাগিব বতাহো নোসোমোৱা কৰিব লাগিব।
হয়।
কাৰন বতাহ সোমালে সেইটো এটা ফাংগল হে। ভেকুৰ উঠিলে সেইটো বস্তুটো ন' সেইটো কৰণে, তুমি এই বতাহ লাগিলে তেতিয়া হৈ যাব, বতাহটো অতৰাব লাগিব মানে সেইটো কাৰণে লাগে।
সেইটোৱেই।
চাৰি বেৰত মানে ধৰা তোমাৰ যেনেকে বতাহটো নোসোমাবলৈ। আৰু সেইটো কৰিবলৈ তোমাক খেৰ লাগিব আৰু কিবা কি বুলি কয়? প্লাষ্টিক যে পলিথিন বিলাক আছে না কেৰিবেগ।
পলিথিন হয়।
পলিথিন মানে তেনেকুৱা পলিথিনো নহয, তোমাৰ ধৰা এই কেৰিবেগ বিলাকো নহয় এই যে কিছুমান ৰেপ নাপায় নেকি পুৰা গোল যে।
গোল চাইজৰ পাই বাৰু এইটো তোমাৰ খেতিত লগোৱা হেৰিতো নেকি কাগজটো নেকি?
নহয় নহয়, তোমাৰ এই যে বগা প্লাষ্টিক যে ট্ৰান্সপাৰেণ্ট যিটো যে তোমাৰ ধৰা এই মই এয়া তোমাক কেনেকে বুজাওঁ, এই ফৰ চাইজৰ পেপাৰটো চাইজৰ যে পেপাৰ নাপায় নেকি? বৰুৱা যেয়।
আচ্ছা আচ্ছা হেৰি তাৰ পেপাৰটো
তাত মানে শুনা এতিয়া তুমি কথাটো কেনেকে বুজি পাব মই বুজাই দি আছো, তোমাৰ মানে ধৰা এতিয়া মাছৰুমটো কৰিব হ'লেতো প্ৰথম তোমাক মাছৰুমটো আনিলেইটো তাত ভৰাই দলে নহ'ব তোমাক প্ৰথম দৰকাৰ হ'ব খেৰৰ।
হয়।
খেৰটো তুমি হেৰি দিবই লাগিব কি কয়! একে মানে এই আঙুলি টাইপৰ পিছত কাটিব লাগিব খেৰটো।
পিচ পিচ কৰি কাটিব লাগিব?
সৰু সৰু পিচ পিচকে তুমি সেইখিনি কাটিব লাগিব, কাটি এইটো পানী দি ভিজাই থব লাগিব, ঠিক আছে এদিন ভিজালা ন' তুমি সেইটো ভিজাই থবা। ভিজাই আকৌ শুকুৱাব লাগিব। মানে এনেকুৱা নহয় যে পুৰা শুকাই যাও শুকাত মানে এই যে অলপ আঠা আঠা টাইপ। বওঁ আহোতে যে
হয়।
আকৌ সেইটো তুমি ব্লিচিং, পাউদাৰ আছে নহয়।
ব্লিচিং পাউাৰ, হয়।
অ এটা ধৰা ডাঙৰ টাব বা চৰিয়া তুমি ব্লিচিং পাউডাৰত, পানী দি তাত সেই খেৰ খিনি ভিজাই থলে তাৰমানে খেৰত, যিটো বেক্টেৰিয়া। থাকিব বা বীজাণু, থাকিব ন সেইটো মৰি যায় তাৰপিছত অকণমান শুকুৱাব লাগিব আকৌকণ শুকুৱাই সেই তেনেকে আঠা আঠ টাইপৰ হওঁতেু সেই কেৰিবেগটো যে ক'লো যে মই
হয়।
এই তাৰপিছত তুমি ধৰা এনেকে নহয় যে, গোটেই খিনি এাৰ এটা ভৰা দিবা মানে অলপ দিবানে ধৰা তোমাৰএই কিনে আধা আঙুলি যা।
হয়।
আধা আঙুলি, খাই ভৰাবা তাৰ পিছত তোমাৰ এই যে মাছৰুমটো, যিটো চি যে পায় আনিবলৈ।
অ
চাইডে চাইডে দিব লাগিব মাজতনায় মানে কেৰি বেগ চাইডে চাইডে দিব লাগিব। কেৰি বেগটো ফাটি পেলাই মাচৰুম, টো ওলাব ন।
আচ্ছা।
তেনেকে দি সেইটো দিলা নহয় আকৌ অলপ সেই আধা আঙুলি খাই আকৌ ভৰাব লাগিব মানে। কবাত- তাৰ পিছত আকৌ মাছৰুমতো, দিব লাগিব চাগ আকৌ খেৰ
হয়।
কিছুমানে মাৰ এনেকে মানে তিনিটা বা চাৰিট লৈকে কৰিব লাগিব তুমি
মেহনত কৰিব লাগিব কষ্ট কৰিব লাগিব।
ছত তুমি কেইবেগৰ মুখটো পুৰা বান্ধ বান্ধি দিব ল মতে বতাহ নোসোমাই।
অ
তেতিয়া ধৰা দুই তিনি -দিন যোৱাৰ পিছত দেখিবা যে পুৰা বেগতটো বগা হৈ গৈছে ন তেতিয়া তুমি মানে কি কলে মই হা এই ঘৰু গজাল- গজাল জাল দি মানে
গজাল দি কেৰিবেগটো গজাল দি কেৰিবেগটো ফুটা কৰি দিম না।
অ মানে এৰা নহয়। যোন য'ত মানে বেছিকে ফুটা গোলকে মানে চাৰিওফালে কৰি দিব লাগিবা মাছৰুমটো, সেইফালেদি ওলাই আহিব।
অ
ত সেইটো সেইটো প্ৰচেছ চলিব মানে তেনেকে তেওঁ কৰিব। ভাবিছা তেনেকে কৰো নেকি?
কৰিলে ভালেই হ'ব মাছৰুমত, কিন্তু মাছৰুমত কি আছে বহুত লাভ আছে। কৰিব পাৰিলে লাভ আছে। লাভ আছে মাছৰুমত লাভ আছে।
তাকে ভাবিছো কৰিও নেকি এতিয়া ধৰা। কৰিব পৰা যায় কাৰণে কিবা এটা কৰিবই লাগিব ন।
সেইটোয়েতটো এনেই বহি থাকিলেতো লাভ নহ'ব ন।
নলেজটো আছে তেতিয়া অলপ সেইটোতে কথাটো মাৰি দিওঁ নেকি?
সেইটয়ে কৰিব লাগিব।
কেতিয়া
কিবা এটা কৰিব লাগিব।
চ' তুমি কি, কেতিয়াপা ষ্টাৰ্ট কৰিম বুলি ভাবিছা?
ষ্টাৰ্টিং ভাবিহে আছোঁ। এতিয়া, এতিয়া, তোমাৰ অলপ, টকাটো অলপ মিলাই পিছত ষ্টাৰ্টিং কৰিম। টকা কেইটামান চৰ্ট হৈ আছে, অলপ কম হৈ আছে। এইটো মিলাই, পিছত ষ্টাৰ্টিং কৰিম আৰু।
অ' অ'!
তুমি, তুমি কেতিয়া কৰিবা?
মইয়ো সেইটোৱে অলপ, পইচা-চইচা হ'লে, তেতিয়া কৰিম আৰু। অৱশ্যে কাৰণ, ৰুমটো বনাবলেতো অলপ পইচা দৰকাৰ হ'ব।
পইচা লাগিব। সেইটোৱেই! আৰু ৰুমটো বনোৱা, ৰুমটো বনোৱাৰ পিছত ৰুমটো বনোৱাৰ পিছতো আৰু খৰচ-পাতি আছে আৰু এক্সট্ৰা।
অ'! সেইটো নহয়। তোমাৰ, সেইটো ওৱান টাইম ইনভেষ্ট ন'। ইমান নহয় যে, তুমি
বাৰে-বাৰেতো ইনভেষ্ট কৰিব নালাগে। ওৱান টাইম ইনভেষ্ট হ'ব, এইটো এবাৰে।
অ'! এবাৰ কৰি তুমি, মাচৰুম হোৱাৰ পিছত যেতিয়া, চিল কৰিবা, চিল কৰাৰ পিছত, তুমি যিমানটো পইচা পালা, তাৰপিছত, আকৌ ধৰা, চিডছে আনিব লাগিব, তেতিয়া। মানে, শস্যটোহে আনিব লাগিব। তোমাৰ আৰু ধৰা, ৰুম-চুম আকৌ, বনোৱা পিছত, ডাবল খৰচা নাই ন'।
এইটো-এইটো।
অ'! সেইটো হিচাপত মানে, ভালেই ক'ব গ'লে, কামটো। ইমান এটা অসুবিধাও নহয়গে মানে। সুবিধা নিব, নিবনুৱাবোৰৰ কাৰণে, এটা মানে, সহজ- সৰল অসুবিধা এইটো। কৰিব বিচাৰিলে, যোনে কৰিব বিচাৰে।
সেইটোৱে।
এইটো হ'বলে আকৌ, বেছি দিন নালাগে তোমাৰ, পোন্ধৰ দিন, একমাহ টাইম লাগে।
পোন্ধৰ দিন, একমাহত ডাঙৰ-ডাঙৰ হৈ যায়?
অ'! মানে, এমাহত দিয়ে, একে পূৰা পূৰঠ হৈ যাব। মানে, পূৰা ডাঙৰ হৈ যাব।
অ'!
ত' হিচাপত চাব গ'লে, তোমাৰ সময়ো বাছিল, ইনকামো হ'ল।
উম!
তোমাৰ বেছি কষ্টও নহ'লগে।
কষ্ট নহ'ল।
অ'! আকৌ মাজে-মাজে, আকৌ সেই, কেৰি বেগ কেইটাৰ ওপৰত তুমি, পানী স্প্ৰে কৰি থাকিব লাগিব মানে, অলপ।
গৰমৰ কাৰণে?
অ'! যাতে, ভিতৰৰ বস্তুটো গেলি নাযায়, গৰমত। মানে, ফুটা-ফুটা কৰি দিয়াৰ পিছত যে, তুমি সেইটো স্প্ৰে কৰি থাকিব লাগিব, অলপ-অলপ পানী।
অ'!
যে, এসোপা পানী নহয়, অলপ-অলপ মানে, নাম মাত্ৰ।
অ'!
পিছে, এতিয়া কি কৰিম বুলি ভাবিছা আৰু?
এতিয়া, চাকৰিটো, চাকৰি-চাকৰি আশা কৰি কিবা লাভ আছে জানোঁ! চাকৰি আজিকালি, পোৱা বহুত কঠিন, বহুত টান! এতিয়া, চাকৰি
কোৱাচোন এতিয়া, শুৱাৰ আগত তুমি, কি কৰিম বুলি ভাবিছা এতিয়া?
অ'! শুৱাৰ আগত, শুৱাৰ আগত এইয়া, কেইটামান অনলাইন সেৰি কাম কৰিম, লেপটপত। লেপটত কাম কৰি, পিছত শুম আৰু। শুতে-শুতে বাৰটা, এটামান বাজিব আৰু আজি।
উহ।
আজিয়ে কাঠ চাঠ বনাব লাগে ঘৰতে আনিছোঁ চব মেচিন তেচিন ঘৰত লৈ আহি গৈছো। এতিয়া ঘৰত বহিয়ে কৰি আছো কাম দোকানৰ পৰা চব লৈ আহিছোঁ তো। তুমিতো অ দোকানতো তুমি সোমাইছিলা না আজি।
অহ।
চ অহ চব লৈ আহিলোঁ ঘৰত লৈ আহিলোঁ মেচিন তেচিন। সেইফালে তোক মই উঠাই পিছত ৰুমত লৈ যাম। তাৰ ৰুমত লৈ যাম।
আচ্ছা ৰুম কেইটা বনাইছা।
ৰুমচ বনাইছোঁ এইটোতে এইটো বাদ দি চাৰিটা।
চৰিটা ৰুমটো চাইজটো কেনেকে।
চাইজ আছে তোমাৰ তেৰ বাই চৈধ্য।
অহ তেৰ বাই চৈধ্যকৈ দিছা। মানে চাৰিটা ৰুমত কি বস্তু বেলেগ বেলেগ কে ঠোৱা নে কি নে চেম বস্তু থাকি।
নাই নাই বেলেগ বেলেগ বস্তু থাকিব তোমাৰ এটাত থাকিব হাৰ্ডৱেৰ এটাত কালা গেলামাল।
উম।
হাৰ্ডৱেৰ গেলামাল আৰু তোমাৰ বাকী এটা তো থাকিব ৱাচিং চেণ্টাৰ। থাকিব।
উম।
ৱাচিং চেণ্টাৰটো এক্সট্ৰাকে খুলিম সেইফালে তোমাৰ খালী আছে যিহেতু জাগা যিখিনি খালী আছে। সেইখিনিত জেগাত ৱাচিং চেন্টাৰ খুলিম।
উব ৱাচিং চেন্টাৰ মানে তোমাৰ গাড়ী চাড়ী ধুৱা।
থাকিব দুটা মান দুই দুই তিনিটা ৰুম ভাড়াই দিম।
মানে এই গাড়ী চাড়ী ধোৱাৰ কথা কৈছা।
গাড়ী ধোৱাৰ কথাই কৈছো সেইটোৱে ৱাচিং চেণ্টাৰ ৱাচিং কৰিবলে।
সৰু গাড়ী নে ডাঙৰ গাড়ী।
সৰু গাড়ী কাৰ বাইক।
আচ্ছা মই ভাবিছো ট্ৰাক চাক কৰ নেকি।
মানে ট্ৰাক চাক নহয়।
উম। সেইটো ক'ব গ'লে দিগদাৰ হৈ যাবগে আও হুহ।
নাই ৰে তোমাৰ লাভ আছেতো ৱাচিংতো লাভ আছে কিন্তু।
উম।
এটা এটা বাইক ধুই দিলেই এশ টকা এটা এটা কাৰ ধুই দিলেই দুশ টকা এইটো। কিমান টাইম নো লাগে আৰু ধুবলৈ।
ধোওঁতে তোমাৰ যে হেৰি কি কয় চেম্পু টেম্পু যাব।
সেইটো কিমান টকা আৰু খৰচ হব আমাৰ মে কষ্ট। তো হে কষ্ট নোৱাৰিলে কোনো মানুহ এজন ৰাখি লম নিজে নোৱাৰিলে মা। মানুহ এজন ৰাখি ল'ম সি কৰিব পিছত দৰমহা দি দিম।
অহ চেলাৰি চিষ্টেম কৰি দিবা।
চিষ্টেম কৰি দিম মাহে মাহে তোমাক ইমান টকা দিম তুমি লাগি লাগি লাগি থাকা।
তুমি এটা কাম কৰা এখন এখন দোকান যে ধৰা তোমাৰ চাৰিখন দোকান খুলিম বুলি ভাবিছা ন। তে চোৱা। হ'ল না আমাৰ ওচৰে পাজৰে মানে চব দোকান আছে ঠিক আছে। ত' মানে গৰচি মানে ধৰা গৰচি মানে কোনটো বোল কৈছ। টো কৈছে যানা তেনেকে ধৰা এই যে তোমাৰ ফেচিয়েল বস্তু বিলাক যে।